শুনিছ নে।
হয় আ হেল্ল'
হেল্ল'
হয় এই মানে ইয়াতে তোৰ এনেকে মই ভই ভইচত ক'ব লাগিছিল একচেলি মানে ইয়াতে তই। অচিনাকীৰ দৰে কথা পাতিব লাগে চ' ডেডচ ইট।
তাকে হাই।
হেল্ল' আপোনাৰ নামটো।
কি কৈছে লা
আপোনাৰ নামটো।
স্বাস্তিকা হালৈ
আচ্ছা আ জ্যোতিমান কলিতা বাৰু আপুনি এনেই কি উম ক'ত ক'ত ফুৰিবলে গৈছিলে। এতিয়া আপুনি ক'ত থাকে কওকচোন। উম
মইটো এতিয়া গুৱাহাটীত আছো। কিন্তু পঢ়া পঢ়াৰ উপলক্ষে মই। বেলেগ এখন ৰাজ্যত। থাকো মই দেল্লহিত থাকো পঢ়াৰ উপলক্ষে
ইমান সুৰলকে নকলেও হয়। ইমান ‌সুৰল‌ নকলেও হয়। জাষ্ট নৰ্মেল কনভাচেন।
অকে।
অ', আহ ৰিচেণ্টলি আপুনি ক'ত ক'ত ফুৰিব গৈছিলে? বা আপোনাৰ লগৰ লগত ক'ৰবাত তেনেকে ওলাই গৈছিলে? যদি আপুনি। ক'ব পাৰে।
এ, ৰিচেণ্টলি মই মাৰহতৰ লগত- নগাঁৱত গৈছিলো। ভাল লাগিলে সত্ৰত গৈছিলো। খুবেই ভাল লাগিলে। তাতে বহুত কিবা কিবি দেখিবলৈ পালো। বহুত কিবা কিবি কথা জানিবলৈ পালো আৰু- শ্বিলং গৈছিলো মাজতে দুদিনমানৰ আগতে।
ক'ত ক'ত জেগা চালে জেগা বিলাকৰ নাম বিলাক ক'ব-
মই বৰদহটল গৈছিলো তাৰ পাছত শ্বিলঙৰ লংজং বুলি- দুখৰ জেগাত গৈছিলো লাইটলম বুলি এদোখৰ জেগাত গৈছিলো আৰু বহুতো জেগাত গৈছিলো মা- ভেলি বুলি জোগা এটাত গৈছিলো, বহুত খিনি ঘুৰা ফুৰা কৰিলো।
হয়, আৰু আপুনি যদি এতিয়া নগাঁও গৈ আহিলেটো নগ- ঘৰত কি কি দেখা পালে? কেনেকুৱা কেনেকুৱা জেগা- আছিলে নগাঁৱত কাৰ কাৰণে বিখ্যাত ত' ক'ব পাৰিবনে?
নগাঁওতো খুবেই ভাল লাগে। নগাঁওত আহ নতুনকে এটা- নতুনকে এখন মানে প্ৰজেক্ট এটা ষ্টাত কৰিছে। যোনটো প্ৰজেক্ট খুবেই ভাল আছিলে বহুতখিনি কথা আমি জানিব পাৰো। সেই প্ৰজেক- তোৰ বিষয়ে তাতে অঁ' আপোনাৰ শংকৰদেৱৰ যিহেতু তাতে জনম- স্থান হয়। তাতে বহুত কথা আমি জানিব পাৰিলো। তাতে শূল বাদ্যৰ এইবিলাকৰ বহুত কথা জানিব পাৰিলো। অঁ' মানে তাল খুল ঢোল এইবিলাকৰ কথা বহুত- কথাত লিখা আছিলে। অঁ তাতোতকৈ অধিক কথা আছিলে যে, তাতে উম শংকৰদেৱৰ- যি হাতৰ চাপ ভৰিৰ চাপ দেন- তেওঁৰ যোনডাল গছ আছিলে তেওঁৰ ৰুই থৈ যোৱা- একচুৱেলি তয় ৰুই থৈ যোৱা নহয়। এইযোৰ ছয়শ বছৰৰ পুৰণা যোৱা গচান সেইবোৰ আছিলে। খুব ধুনীয়াকে থৈছে বস্তু বোৰ বহুত ভাল লাগিলে গৈ। তেনে তাতে নাপ-
নগাঁওত ন নগাঁৱত আৰু আপুনি- এনেই আ অসমৰ কোন কোন জেগাত ঘূৰি পাইছে?
মই অসমৰ- প্ৰায় ভাগ জেগাতে ঘূয়ে পাইছো হুদয় ওপৰ অপাৰ আচামতো গৈছো লৌৱাৰাৰ আচামতো- প্ৰায়ভাগ জাগাই গৈছো। আপাৰ আচামাৰৰ ডিব্ৰুগড় পৰ্যন্ত যোৰহাট পৰ্যন্ত গোটেইখিনি শদিয়াললৈকে গৈছো। আৰু নো আপোনাৰ নামনীয় অস- অসমৰ হেৰিলৈকে গৈছো বাৰু ধুবুৰীলৈকে গৈছো আৰু আপুনি ক'ত ক'ত কৈ গৈছে?
মই ৰিচেন্টলি লগৰ বিলাকৰ লগত এদিন ওলাই গৈছিলো শ্বিলঙলৈকে- ত' তেনেকে ভালেখিনি জেগাতে গ'লো চেৰাপঞ্জী গলো- তাৰ পিছত আপোনাৰ লাইট লুম- বা আপুনি ক'ব পাৰে তেনেকুৱা- পুলিচ বজাৰ ত তেনেকুৱা জেগা বিলাক ঘুৰিলো ভাল লাগিল লগৰ বিলাকৰ লগত তোটো নেক্স- একপ্ৰিৰিয়েঞ্চ এটা পালো ঘূৰি ফুৰি। অ'নেক্স ভাবিছো ক বেলেগত তেনেকে তেনেকে যাম এদিন। ত' তেনেকুৱাই আপুনি এনেই আৰু বাকী-
আপুনি আৰু অসমৰ ভিতৰত ক'ত ক'ত ঘূৰি পাইছে?
মই অসমৰ ভিতৰত বৰতমান মই গুৱাহাটীতে থাকো ত' তেনেকে মই যদি- কওঁ, মই গাঁৱৰ ফালে ঘুৰিছো- আপোনাৰ ছয়গাঁৱৰ ফালে বাকী আৰু গুৱাহাটীখন গোটেই ঘুৰিছো। ভালে খিনিয়ে কিন্তু যেনেকৈ বাহিৰত এতিয়া নৰ্থ ইষ্ট এৰিয়াটোত গোটেইখিনি যোৱা নাই বাৰু কিন্তু এনেই আপোনাৰ দেলহি আগ্ৰা জয়পুৰ ৰাজস্থান তাৰ পিছত ভালেখিনি তেনেকে ঘূৰিলোঁ যিমান খিনি হয়। ক্লাছ ফ'ৰ ফাইভ মানত আছিলোঁ আৰু তেতিয়া তেনেকে ঘুৰা হ'ল।
আৰু আপুনি এতিয়া দেল্হীত থাকে তো দেল্হী থাকি কেনেকুৱা লাগে কি, কি জেগা আছে দেলহীত ক'বচোন।
দেল্হীতো বহুত খিনিয়ে জেগা আছে যিহেতু আপ-আপুনি যদি জানে দেলহীৰ অহ মানে কথাবোৰ হিষ্টীবোৰ ত তাতে বহুত খিনিয়ে জোগা ঘুৰিবলগীয়া আছে আপোনাৰ মোগল সাম্ৰাজ্যৰ জেগাবোৰ বহুত আছে। য'তে নাযাও কিয় ওচৰে পাজৰৰ জাগা বহুত খিনি ধুনীয়া আছে।
ৰেড ফৰ্ট গৈছে নে কেতিয়াবা আপুনি কুটুব মিনাৰ
ৰেডফ'ৰ্ট কুটুবমিনাৰ ল'টাছ টেম্পল অক্ষতম টেম্পল আগ্ৰাত যোনটো আপোনাৰ আগ্ৰাখন বাৰু অকনমান এন চি অৰ চাইডত পৰে পুৰা দেল্হীত নপৰে এইখন তথাপিও খুবেই ধুনীয়া জেগা খুবেই ধুনীয়া ঠাই। তাতে আগ্ৰাৰ আপোনাৰ তাজমল আগ্ৰা ফৰ্ট তাৰ পিছত ইফালে আৰু অ', চবতকৈ ডাঙৰ কথা যে দেল্হীৰ পৰা গোটেই গোটেই খন চহৰে ওচৰ। ফালে আপুনি যদি উম উত্তৰ উত্তৰাখাণ্ডে যাওঁক। বা আপনি পঞ্জাবে যাওঁক উত্তৰ প্ৰদেশে যাওঁক খুবেই ওচৰ হয় খুবেই এ এটা নিমিত আপোনাৰ কি বুলি কয় সময়ত আপুনি যাই পাব পাৰে।
আপুনি নৰ্থ ইষ্টৰ কোনটো কোনটো জেগাত গৈছে। পৰিছে বা তেনেকুৱা।
নাই নাই নৰ্থ ইষ্টৰ ভালেমান জাগাত গৈছোঁ। ছিকিম গৈছোঁ বা মেঘালয় গৈছোঁ। দাৰ্জিলিং গৈছোঁ দাৰ্জিলিং অৱশ্যে ন নৰ্থ ইষ্টৰ ছেভেন চিটাৰচত নপৰে। সেইখন যিহেতু ৱেষ্ট বেংগলৰ এটা অংশ হয় বাকী মই আৰু ক'ত তেনেকেই বহুত কেইখন জাগাত গৈছোঁ।
অ', এনেই ৰিচেণ্টলি আপুনি উম নগাঁৱত যাওঁতে ৱেডাৰ টো কেনেকুৱা আছিল বা। আপুনি এতিয়া দিল্লীত থাকে তো তাতে কেনেকুৱা ৱেডাৰ
হ হা হা
আপুনি এতিয়া দেলহীত থাকে বা আপুনি যেনেকে অ', বহুত দিন গুৱাহাটীতে থাকিলে চাগে ত' আপুনি ষ্টুডেন্ট হয়।
হয়, হয়, হয়।
হয় আপুনি এতিয়া দিল্হীত যদি যায় মানে আপুনি অ', ৱেডাৰটো কেনেকুৱা এনেই তাতে থাকিবলৈ কেনেকুৱা লাগিছিল আপোনাৰ
তাতে ভালে লাগিছিলে ভালে হয় ৱেডাৰো ভালে হয়। বাকী তাতে উম কি বুলি কয় গৰমতটো অকনমান বেছি যদিও ঠাণ্ডাতটোও বেছি। আৰু প্ৰদূষণ বেছি আছে তাতে।
অ', অ' আৰু আপোনাৰ কোনোবা লগৰ থাক তেনে দেলহী, জয়পুৰ, আগ্ৰা সেইটো চাইডে?
থাকে থাকে, বহুতখিনি লগৰ থাকে, যিহেতু মোৰ লগৰ মানে কি তাৰে লগৰ বহু খিনি আছে, তাৰে লগৰ লগত, হয় হয়।
আপুনি এনে গোৱালপাৰা চাইডে গৈছেনে কেতিয়াবা?
গৈছোঁ মই গোৱালপাৰা চাইডে প্ৰায় ভাগ গৈয়ে থাকোঁ, যিহেতু মোৰ ভাইটি তাতে এখন বিদ্যালয়ত সি পঢ়ি আছে। ত' তাতে মই প্ৰায়ভাগ গৈ থাকাই যায়, গোৱালপাৰা খতে বহুত ধুনীয়া পৰিৱেশ গোৱালপাৰা চাইডটো, যদিও এতিয়া অকমান ৰাস্তাৰ অসুবিধাৰ বাবে দিগদাৰ হয়। জাৰ্ণিটো তথাপিও বহুতখিনিয়ে ভাল লাগে গৈ পেলাই, বহুত ধুনীয়া এটা আপুনি প্ৰাত্ৰিতি-প্ৰাকৃতিক সৌন্দৰ্য দেখা পাব পাৰে।
গোৱালপাৰা চাইডে, গোৱালপাৰা চাইডে যদি যাব লাগে আপুনি কি কি গাওঁ ক্ৰছ কৰি যাব লাগে বা কেনেকুৱা কেনেকুৱা জেগাবিলাক ক্ৰচ কৰি যাব পাৰে
পাৰাখন যিহেতু আপোনাৰ নামনি অসমৰ ফালে পৰে আ, গোটেইখন উ, প্ৰায় ভাগ মানে নামনিৰ বেছি অংশই গোৱালপাৰাতে পৰে। যিহেতু শদিয়াৰ পৰা দিয়া, শদিয়াটো আপোনাৰ যিহেতু আপাৰ আচামৰ ফালে পৰে। উ, আৰু নামনি অসমৰ ফালে আপোনাৰ ধুবুৰীৰ লগতে জড়িতই হৈ থাকে বাৰু গোৱালপাৰাখন ত' ধুবুৰী যাব লাগিলে আপুনি জালুকবাৰী হৈ পিনে যিহেতু মাজমজীয়া ঠাই জা-জালুকবাৰীৰ পৰা আপুনি তেনেকে মিৰ্জা হৈ, চয়গাওঁ হৈ বোকো হৈ তেনেকে আপুনি যাব পাৰে। বৰ বৰ বেছি দূৰ নহ'লেও আজিকালি ৰাস্তাৰ বাবে বহুখিনি অসুবিধা হৈছে লোকসকলৰ। ত' সেয়াই, দূৰ হয় অকনমান বাৰু জাগাখিনি।
আপুনি শ্বিলং এনে কেইবাৰমান ঘুৰিছে?
শ্বিলংতো প্ৰায় সৰুৰ পৰাই ঘূৰি থকা বুলিয়ে ক'ব পাৰি, বহুত বহুত বাৰ গৈছোঁ শ্বিলঙত। শ্বিলঙত থাকিছোঁ
কিমান আ, শ্বিলঙত যি যি ক'ব পাৰিবনে জেগাবিলাকৰ নাম?
নাই শ্বিলঙত এতিয়া শ্বিলংতো বহুত চাইডদি যাব পাৰি, ধৰক আপুনি যদি জানে শ্বিলং মই ভাগ আপোনাৰ খানাপাৰা হৈ যাওঁ, যদিও আমাৰ ৰাণী হৈয়ো যাব পাৰি, ৰাণী হৈ মই দুবাৰ এবাৰ গৈছোঁ। ঠিকে, ভালে লাগিছিলে বহুতখিনি আৰু আমাৰ এটা হয় যে প্ৰত্যেক বাৰে বেলেগ বেলেগ জাগা যাবলৈ চেষ্টা কৰোঁ, বেলেগ বেলেগ ঠাই আমি আ, কি বুলি কয় এইটো, এক্সপেৰিয়েন্স কৰিবলৈ ট্ৰাই কৰোঁ যিমানখিনি পাৰোঁ। পুৰাৰ চাইডত মই এতিয়ালৈকে যোৱা নাই, বাৰু তথাপিও সেইফালে যদি যোৱাৰ হয়, মই নিশ্চয় যাম।
অ', অ'। আৰু আপোনাৰ, হেল্ল'। হয়। আৰু আপোনাৰ এতিয়া ক'ব গ'লে আপুনি চব ইফালে নৰ্থ ইষ্টৰ তেনেকুৱা জেগাত গৈছেনে, বৰফ পৰি থাকা জাগাত?
মই বাহিৰফালে যোৱা নাই কিন্তু মোৰ ঘৰৰ পৰিয়াল সদস্যই গৈছে সেইটো চাইডে ফুৰিবৰ কাৰণে। ভালে পাইছে সিহঁতি গৈ পিনে।
আপুনি ছিকিম গৈছেনে?
ছিকিম গৈছো।
কেনেকুৱা লাগিল তাতে চিকিমত? নাই ছিকিম যোৱা নাই মই এতিয়ালৈকে যাম বুলি ভাবিছো বাৰু ঠাণ্ডা জেগাত তো ভাল লাগে যাই পেলাই।
অ হয় যাব, ভাল জেগা বৰ ধুনীয়া জেগা, আমাৰ সময় চাপ পি আহিছে।
হয়, অ', এতিয়া আপোনাৰ ফোনটো ৰাখো দিয়ক।
দিয়ক।